হেল্ল' অহ, কি মনত পৰিলে আজি?
এ কথা কাৰণে ফোন কৰিলো ৰ'।
বা নকৰা মানুহ এটাই ফোন কৰিলে আজি।
তাকে কৰিলো আৰু দে লগৰ বুলি কৰিছো। আৰু বেয়া পাইছা নেকি তুমি ফোন কৰা কাৰণে?
পগলা নেকি তই কিয় বেয়া পাওঁ।
বাকী ভালে আছ'?
এ ভালেই মানে আৰু ঠিক ঠাকেই চলি আছো আৰু আগতে কি কৰিবি আৰু এয়া চলি আছোঁ আৰু যেনে তেনে দিন হাজিৰা কৰি।
অ', নাই এয়া ৰ' ভাবি আছো তাক কি কিবা এটা কৰিম তে ফোন এটা কৰিলে বাকী ঘৰৰ খব পাতি ভাল নাই?
ঘৰৰ সভাতে আৰু ঠিক থাকে আৰু চলি আছে আৰু যেন তেন।
উম। ভাল, ভাল, ভাল।
ভাত পানী খালী নাই?
খালো, খালো তই খালি?
খালো, খালো
মই ফোন এটা কৰিলো ম তোক ভাবিছো ন' ধৰি ল এ ধৰি ল' তোক কথা এটা কওঁ বুলিহে ফোন কৰিলো।
অ', কচোন বাৰু। তই কিন্তু এটা কথা মই কৈ দিলো।
অ'।
তু কি মই ধাৰ দিব নোৱাৰিম মই চে ককালত চ দে হেল্ল' হেল্ল'